শুনিছে
হেল্ল', অ', শুনিছ জানাই
শুনিছোঁ, শুনিছোঁ, হেল্ল'।
আছে
হেল্ল', শুনিছোঁ, শুনিছোঁ। হেল্ল'।
হেল্ল', বন্ধু শুনিছানে? হেল্ল'।
অ', শুনিছোঁ, শুনিছোঁ, শুনিছানে?
হেল্ল', শুনিছা নে? অ, শুনিছা নে?
হেল্ল',
হেল্ল' হেল্ল'! অহ শুনিছা নে? মই শুনিছো শুনিছো। হয় হয় শুনিছো।
কি কৰি আছা?
তুমি কি কৰি আছা? মই এ আছো ৰবা, ভাত
অ' অ'। কিহেৰে ভাত খালা এতিয়া?
অ' মাছেদি খালো। চিলি ফিচ, চিলি ফিচ বনাইছিল। চিলি ফিচ কি মাছ মানে, ৰৌ মাছে মানে। অ ৰৌ মাছ ৰৌ মাছ।
ৰৌ মাছ ন।
ৰৌ মাছ
কি আছে
মানে মাছটো অলপ উম। এ ৰৌ মাছৰ কটা তেনেকুৱা নাই কিন্তু এটা নাম মাছৰ নাম আছে ইলিছ মাছ বুলি বাপৰেবাপ বা যি কটা। ইলিছ মাছ নাম শুনিছেনে? ইলিছ মাছটো নাম শুনিছানে? হেল্ল' হেল্ল' হেল্ল'? হেল্ল'?